হেল্লো'
হেল্লো' কি কৰিছা
এ এনেই আছো ৰবা তুমি কি কৰি আছা
ময়ো এনে আছো বাকী চাহ তাহ খালা
অ খালো ৰবা তুমি খালা
উম ম খালো অলপ আগতে
বাকী খবৰ পাতি ভাল নে
ভাল ভাল তোমাৰ কেনেকুৱা
এ চলি দি আছে দিয়া আৰু বাকী তুমি এটা কথা লক্ষ্য কৰিছা নে নাই
কি কথা বা কোৱাচোন
মানে তোমাৰ আজিকালি মানে আজিকালি দিনত মানে অনলাইন শিক্ষাটো মানে সকলোতে শুনিব পোৱা নে নাই মানে অনলাইন শিক্ষা মানে সকলোতে প্ৰচাৰ হৈ আছে ন নাই
অ হয়তো আজিকালি চব বিশেষকৈ বিগত কেইবছৰ মানত অনলাইন শিক্ষা বহুত জনপ্ৰিয় হৈছে মানে লকডাউনৰ দিনৰ পৰা। এতিয়াৰ পৰা অনলাইন শিক্ষাটো মই শুনিবলৈ পাইছো আৰু
তাকেইতো মইয়ো আগতে ভাবিছিলো যে কেৱল বিদ্যালয় বা কলেজলৈ গ'লেহে ভালদৰে শিক্ষা ল'ব পাৰি কিন্তু এতিয়া গম পাইছো যেন মই তোমাৰ ধৰি লোৱা অনলাইন শিক্ষা দ্বাৰাই চব কৰিব পাৰি আৰু বৰ্তমান দিনত মানে স্কুল কলেজ নগলে হৈ যা যায় আৰু এনেকুৱা আৰু ক'বলৈ গ'লে মানে এনেকুৱা আৰু ক'বলৈ গলে বহুত আৰু এতিয়া মানে কলেজৰ যিটো শিক্ষা আৰু যিটো অনলাইন শিক্ষা শিক্ষা সেই দুয়োটা একেই যেন লাগে এতিয়া
অ হয় দিয়া মই আগতে তেনেকুৱাকে ভাবিছিলো যে আমি অকল কলেজ বা স্কুলত যাইহে মানে শিক্ষা গ্ৰহণ কৰিব পাৰো কিন্তু এতিয়া মোবাইল কম্পিউটাৰ লেপটপ এইবোৰৰ জৰিয়তে ঘৰতে বহি বহুত নতুন নতুন বিষয় শিকিব পাৰি। পাৰি আৰু বিভিন্ন ধৰণে আমি অনলাইনত মানে কথা শিকিব পাৰো বা আমাৰ শিক্ষক শিক্ষয়িত্ৰী সকলেও তেনেকে আমাক অনলাইনত ক্লাছ কৰি স্কুলৰ পাঠবোৰ পঢ়ায় তেনেকুৱাই আৰু
তাকেই দিয়া সঁচাকৈয়ে মানে বহুত অ মানে পৰিৱৰ্তন হৈ গৈছে। মানে এই যিটো নতুন ত তোমাৰ যিটো নতুন আহ মানে প্ৰজন্ম আছে সেই নতুন প্ৰজন্মটোৱে এই যিটো প্ৰযুক্তি পাইছে শিক্ষাৰ যিটো প্ৰযুক্তি পাইছে ক্ষেত্ৰত মানে বহুত ডাঙৰ পৰিৱৰ্তন তন হৈছে আৰু ক'বলৈ গলে
উম উম হয় হয় এতিয়া তোমাৰ অনলাইনত বিভিন্ন ধৰণৰ এপছো আছে যাৰ জৰিয়তে আমি অনলাইন ক্লাছ বিলাক কৰিব পাৰো বা বিভিন্ন ধৰণৰ নামী দামী টিচাৰ বোৰেও তাতে ক্লাছ কৰে। শিক্ষকসকলে আৰু বিভিন্ন ধৰণৰ বিষয়ে আমাক মানে জনাত সুবিধা হৈছে আৰু আৰু এতিয়া আমি মানে সকলো কথা অনলাইনৰ পৰা ইণ্টাৰনেটৰ পৰা চাই চাই আমি উলিয়াব পাৰো আগতে আগতে ধৰি লোৱা আমি স্কুলত গ'লেহে এটা পাঠ শিকিব পাৰিছিলো বা কিবা এটা বস্তুৰ প্ৰশ্ন উত্তৰ তোমাৰ স্কুলত গ'লেহে আমি পাও কিন্তু এতিয়া তুমি চাব গলে চব মোবাইলতে মাৰি দিলে আহি যায় আৰু ন
তাকেইতো কেনেকুৱা অ মানে মানে পৰিৱৰ্তন মানে যিটো পৰিৱেশ আগতে স্কুল যাব লাগিছিল কিবা এটা বিষয় জানিব হলে তোমাৰ অপেক্ষা কৰিব লগা হৈছিল কিন্তু এতিয়া আমি ঘৰতে বহি মানে তোমাৰ এইবিলাক মানে বস্তুবিলাক পাই যে আৰু এইবিলাক মানে তোমাৰ ধৰি লোৱা বিভিন্ন অ তোমাৰ এইবিলাক ধৰি লোৱা নতুন নতুন তথ্য আমি জানিব পাৰো হয়নে নাই।
হয় হয়। এতিয়া আমি মানে কি ক'ম আৰু সকলো কথা ঘৰতে বহি জানিব পাৰো যেনেকে তোমাৰ বা বিশেষকে আমি এতিয়া স্কুলত যাব লগাই নহয় কিবা জানিব হলে নতুন নতুন বিষয় জানিব হলে আমি অনলাইনৰ বা ইটাৰনেট দ্বাৰাই জানিব পাৰো বা বিভিন্ন ধৰণৰ আৰু তুমি এতিয়া ইমান কষ্ট কৰিব লগা নহয় আৰু ঘৰত থাকিয়ে তুমি সকলো মানে পৃথিৱীৰ সকলো কথা জানিব পাৰা। আৰু
বাকী হয় দিয়া। বাকী তুমি কেতিয়াবা অনলাইন ক্লাছ কৰি পাইছা নেকি?
অ পাইছো মই তোমাৰ লকডাউনৰ সময়খিনিত আমাৰ যেতিয়া স্কুলৰ ক্লাছসমূহ বন্ধ আছিল তেতিয়া মইতো গোটেই মানে অনলাইনৰ ক্লাছৰ দ্বাৰাই এইবিলাক শিকিছিলো স্কুলৰ শিক্ষক শিক্ষয়ত্ৰীবোৰে আমাক অনলনতে ক্লাছ কৰিছিল তেনেকে মোৰ প্ৰথম আৰু অনলাইন ক্লাছৰ অভিজ্ঞতা সেই লকডাউনৰ দিনৰ পৰাই আৰু
তাকে দিয়া মানে কিছুমান মোৰো ধৰি লোৱা কিছুমান বি বিষয় মানে বুজিবলৈ অসুবিধা আছিল। সেই ভিদেঅ চাই মই সহজে বুজিলে সক্ষম হৈছিলো আৰু কব গলে বহুত ভাল আছিল।
উম উম মোৰো বহুত ভয় বুজিবলৈ অসুবিধা হৈছিল তেতিয়া মই পিছত ইউটিউবত সেই বিষয়ে মই তথ্যখিনি ভালদৰে দিয়াৰ পিছতে জানিব পাৰিছো যে অ এ কিমান মানে বিষয়সমূহ ভালদৰে বুজাই দিয়ে আৰু তাতে বিভিন্ন প্লেটফৰ্মৰ টিচাৰবোৰ এনেকে থাকে আৰু মই সকলো কথা জানিব পাৰি আৰু ভালদৰে
তাকেই দিয়া এইটোয়ে চাগে অনলাইন শিক্ষাটো ডাঙৰ সুবিধা আৰু মানে এ একেটা তুমি পাঠো তুমি বাৰে বাৰে চাই বুজিবা পাৰিবা মানে এই এইটো তুমি পিছুৱাই যাব পাৰিবা যে এইটো বুজি পোৱা নাই এই তুমি পিছুৱাই গৈছো কিন্তু তোমাৰ ধৰি লোৱা স্কুলৰ শিক্ষাটো হ'ব পাৰি যেনে তুমি পঢ়িলা ছাৰজনে পঢ়াই গ'ল পিছত তুমি বুজি নাপালা তাতেও তুমি ছাৰত যাই সুধিব পাৰিবা কিন্তু সেইটো অলপ মানে অলপ মানে অলপ জটিল প্ৰচেছ এটা হৈ যায় বা কেতিয়াবা আহ মানে ছাৰ বিলাকো কেতিয়াবা কিছুমান কামত বিজি থাকে
হয় অ অ স্কুলৰ তোমাৰ বিদ্যালয় ক্লাছত যদি কিবা বুজি নাপাওঁ তেনেহলে সেইটো টিচাৰক বাৰে-বাৰে সুধিব যাব তোমাৰ ভাল নালাগে। আৰু, অ', শিক্ষক বোৰে বিভিন্ন শ্ৰেণীত বিভিন্ন বিষয়সমূহ বুজুৱাত ব্যস্ত থাকে। গতিকে আমি বাৰে-বাৰে দিব নোৱাৰোঁ, কিন্তু এতিয়া অনলাইনত তুমি এটা বস্তু, এটা বিষয়, বুজি নাপালে তুমি বাৰে- বাৰে সেইটো চাই থাকি চাই কিনে তুমি ভালদৰে সেইটোৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰা। আৰু মানে যেতিয়াই মন যায় তোমাৰ কিবা বুজি নাপালে আমি ইউটিউব বা বিভিন্ন, ধৰণৰ, সেই শিক্ষকৰ তোমাৰ সেই পৰা জানিব পাৰো আৰু বিষয়সমূহ যে', কি কৰিলে কি হয়', ভাল বা সকলো পাত তাতে ভালদৰে বুজাই দিয়ে আৰু।
তাকেই দিয়া এইবিলাক, সুবিধা আৰু অনলাইন শিক্ষাৰ আৰু, বাকী অনলাইন শিক্ষাৰ কিছুমান অসুবিধাও আছে সেই অসুবিধাবোৰ তুমি জানা নেকি কেনেকুৱা আৰু মানে বুজাই দিবা পাৰিবা নেকি মোক?
উম ', অসুবিধা বুলি ক'লে', -তোমাৰ মানে এতিয়া কি হয় সকলোৰে ঘৰতটো উম ', মোবাইল নাথাকেও কি', বৰ্তমানলৈকে আহ', মানে কিছুমানৰ অ', মোবাইল নাথাকে আৰু সকলোৰে ঘৰত ভাল ইণ্টাৰনেট ব্যৱস্থাও নাথাকে, আৰু যদি তোমাৰ ইণ্টাৰনেট ব্যৱস্থা ভাল নহয় তেতিয়া তোমাৰ নেটৱৰ্ক বেয়া হলে সেইবোৰ ভালদৰে চাব নোৱাৰি। তোমাৰ ইউটিউব চাব নোৱাৰি। বা অনলাইন ক্লাছ ভালদৰে কৰিব নোৱাৰি। তেতিয়া তোমাৰ অলপ অসুবিধা হয়। হয় ', আৰু কিছুমান জা', আৰু তোমাৰ কিছুমান ঠাই লৈ কিনেও তেনেকুৱা হয়, যে', কিছুমান ঠাইত নেটৱৰ্ক নাপায়, তুমি ভালদৰে আকৌ চাব নোৱাৰা, ইটিউবটো চাব নোৱাৰা, বা অনলন ক্লাচ, কৰিব নোৱাৰা মই সেইবোৰে মান অসুবিধাৰ ভিতৰত ভাবো ভাবো আৰু আগতে মোৰো প্ৰথম -প্ৰথমে তোমাৰ অনলাইন ক্লাছ কৰাত অলপ প্ৰব্লেম হৈছিল যিহেতু নেটৱৰ্ক নাপায় আমাৰ এইখিনি জোগাত সেইকাৰণে আৰু সেইটোৱে মেইন
তাকেই দিয়া। আৰু, তোমাৰ যিবিলাক গাওঁ-অঞ্চলত যিবিলাক আছে, এতিয়া মানে বহুত ঠাইত এনেকোৱা মানে নেটৱৰ্কৰ সমস্যা, তুমি ক'লাই নেটৱৰ্কৰ্ সমসাই হওঁক বা ইন্টাৰনেট, সমস্যা হওক আৰু এনেকুৱা আৰু বাকী তুমি, তোমাৰ একেবাৰে যিবিলাক, মানে কিছুমান শিক্ষাৰ্থীৰ হাতত স্মাৰ্টফোন বা তোমাৰ কম্পিউটাৰ নাথাকিব পাৰে, এনেকুৱা আৰু কিছুমান এইটোৱে আৰু মানে আৰু যিটো আৰু মই ভাবোঁ যে যিবিলাক অনলাইন ক্লাছ আছে সেই অনলাইন ক্লাছ বোৰত মানে যিবিলাক সময় আছে, সেই সময়ত তোমাৰ ধৰি লোৱা মনোযোগ ধৰি ৰখাটো অলপ মানে কঠিন হয়নে- নহয়? মানে-মানে-মানে কনচেনট্ৰেশচন মানে মনোযোগ এতা বহি থকা কাৰণে বহুত প্ৰব্লেম হয়', আৰু মানে বহুত অসুখ সমস্যাই দেখা দিয়ে আৰু।
অ', - হয়', দিয়া, ময়ও সেইটো ভাবো মানে ইমান টাইম তোমাৰ ধৰি লোৱা মোবাইল কম্পিউটাৰ বা লেপটপত ইমান টাইম ধৰি তোমাৰ মনোযোগ দি, কিনে বস্তু এটা বিষয় এটা ভালদৰে শুনি থাকিব নোৱাৰি বা ইমান টাইম বহি থাকি আমি তেনেকে, অ', মানে মনোযোগ দিব নোৱাৰো। কিন্তু এতিয়া তোমাৰ বিদ্যালয়ত হলে আমি যিমান সময় হলেও আমি মানে লগৰ লগত বা বন্ধু বৰ্গৰ লগত তেনেকৈ মনোযোগ দি কিনে শুনি যাওঁ বা তেনেকে চব কথা মনত থাকে কিন্তু এইবোৰ অনলাইনত এতিয়া তোমাৰ মোবাইলত বেছি তাইম এনেকে থাকিব নোৱাৰি, আৰু মনযোগটো বেছি দেৰি নাথাকে, তোমাৰ মইও তেনেকে ভাবো আৰু।
তাকে দিয়া আৰু মই এটা সমস্যা ভাবো যে', তুমাৰ এই শিক্ষা আৰু শিক্ষাৰ্থীৰ মাজত যিটো মুখামুখি যিটো কথোপকথন বা যোগাযোগ সেই সেইটো চাগে কমি যোৱা যেন এটা অনুভৱ হয়', আৰু, তুমি কি ভাবা?
অ', এতিয়া সেইটো -সেইবোৰ কমিয়ে গৈছে আগত, তোমাৰ শিক্ষক আৰু আৰু অহ', থিয় যিবিলাক আমাৰ আহ', শিক্ষাৰ্থী থাকে, সেইবোৰৰ মাজত যোনটো তোমাৰ সম্পৰ্ক সেইটো খুব ভাল আছিল, আৰু এতিয়া বৰ্তমান যুগত তোমাৰ এই অনলাইন ক্লাছসমূহ বা ইন্টাৰনেটৰ জৰিয়তে মানে বৰ্তমান এতিয়া এইটো কমি গৈছে যে', শিক্ষকক শ্ৰেণীকোঠাত শিক্ষকক আহ লগে- -লগে প্ৰশ্ন সুধিব, পৰা বা এইবিলাক আৰু, কমি গৈছে, কিন্তু অনলাইনতটো এইবিলাক সুযোগ নাথাকে আৰু, যেনেকে আমি স্কুলত বা বিদ্যালয়ত আমি সকলো কথা ভালদৰে বুজি পাওঁ, যেনেকে শিক্ষক এজনে বুজালে আৰু সকলো মানে সুধিব পাৰি লগে-লগে কিন্তু কিন্তু অনলাইনত সেইটো সুবিধা নায়। যাৰ বাবে মানে অলপ অসু, অসুবিধা হয় বুলি মই ভাবোঁ আৰু,
ঠিকেই দিয়া তুমি ভালে খিনিয়ে কথা জানা বাকী, আজি আলোচনা অ এই আমি আলোচনা কৰিলো অনলাইন শিক্ষাৰ আৰু পৰ সুবিধা আৰু অসুবিধাৰ ওপৰত মই ভালদৰে বুজি পালো আৰু এইবিলাক অসুবিধাৰ সুবিধা বাকী ভাল লাগিল কথা পাতি আৰু আৰু আমি কেতিয়াবা এনেকে কথা পাতিম আৰু কিছুমান কা বিষয়ৰ ওপৰত দে আজিলৈ হ'ব
আজিলৈ অ ঠিক আছে আজি হব দিয়া পিছত তুমি আকৌ সময় পালে এনেকে কথা পাতিম
অ হ'ব দিয়া
আহ ঠিক আছে ৰাখিছো দিয়া